হেল্ল', হয়। আজি ক্ৰিকেট দেখিছানে?
হয়। ক্ৰিকেটৰ কথা মই চাই আছো, ক্ৰিকেট এইকেইদিন
আচ্ছা', আচ্ছা, মানে এতিয়া টিভি খুলিলে খালি ক্ৰিকেট দেখা পাও। আৰু আমাৰ যোনটো গলি আছে। তাতে মানে ল'ৰাবোৰে বেট বল লৈ চিৎকাৰ কৰি থাকে। সদায় সদায় আৰু আজো কিবা বেছিয়ে মই ভাবিছিলো যে, ক্ৰিকেট খালি এটা খেল কিন্তু যেতিয়া মানুহক দেখা পালো। অ', তেতিয়া বুজি পালো যে ক্ৰিকেট মানে কেৱল খেল নহয়। এইটো চবৰ বাবে এটা আবেগ হৈ পৰিছে। কিন্তু, এই এই খেলটো ইমান জনপ্ৰিয় কেনেকৈ হল আৰু ইয়াৰ নিয়ম বোৰ কি? আৰু ক্ৰিকেট আগ লৈ কৈ লৈ গৈ আছে। ক'ব পাৰিবানে তুমি? যিহেকু তুমি ক্ৰিকেট চাই থাকা।
হয়। তুমি ঠিকে কৈছা। এই আজিকালি যে ক্ৰিকেটৰ যিটো এই হাইপ টো যিটো হৈ আছে। লাহে লাহে বহু বেছি বাঢ়ি আছে। মইও দেখি আছো। এইকেইদিন সকলোৱে ক্ৰিকেট চাই কিনে বহুত ভাল পাইছে। কাৰণ এতিয়াাতো আমাৰ টি টুৱেণ্টি চলি আছে। আৰু এই ক্ৰিকেটটো যে তুমি সৰুতে যেতিয়া মই ৰেডিঅ'ত মানুহে শুনিছিলে। কমেণ্টি শুনিছিল আৰু গাঁও চহৰত কি হয়? গাঁৱৰ সময়ত তাতে টিভিতটো বেছি নাথাকে। ৰেডিঅ'তে তাতে ছয় চাৰি মাইিল গোটেই গাঁওখন উৎসৱৰ দৰে হৈ পৰিছিল। এতিয়া মোবাইলত বা লাইভ লাইভ যেনেকৈ ফেনটা চ তাৰপিছত ৰিল এ', এই ক্ৰিকেট সকলোৰে মানে হাতৰ মুঠিত অহাৰ নিচিনা হৈছে। সকলোৱে মোবাইলত চাব পাৰে। কিন্তু যদি আৰম্ভণিতো কব যাও সেইটো কেনেকৈ হৈছিল তুমি জানা নেকি? ক্ৰিকেটৰ জন্ম হৈছিল ইংলেণ্ডত। এ', প্ৰায় পাঁচশ বছৰ আগতে হয়। গাঁৱৰ ল'ৰাবোৰে লাঠি আৰু বল এটাতে খেলিছিল। তাৰ পাছত যেতিয়া ব্ৰিটিছৰ যললৈকে যায় বা য'তে ভ্ৰমণ কৰে তাতে তেওঁলোকে ক্ৰিকেটটো সকলো জনাইছিলে যে ক্ৰিকেট কেনেকৈ খেলিব লাগে। তাৰপিছত ক্ৰিকেটৰ নিয়মবোৰ কি হয়। ক্ৰিকেটটো কি ধৰণৰ খেল হয়। যেনেকৈ তেওঁলোকে অছ অষ্ট্ৰেলিয়া ভাৰত তছ ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকা এই সকলোবোৰ ঠাইতে তেওঁলোকে ক্ৰিকেট মেচটো খেলা আৰম্ভ কৰিছিলে
আচ্ছা।
লাহে, লাহে মানুহৰ মনত সোমাই পৰিছিল যে, ক্ৰিকেট টো কি হয়? কিন্তু আচল বিস্ফোৰণটো হ'ল যেতিয়া ঊনৈছশ তিৰাশী চনত য়ে' ভাৰতে ৱৰ্ল্ড কাপটো জিকিলে, তেতিয়া ভাৰতৰ সকলো মানুহে ভাল পালে, সকলোৱে ক্ৰিকেটৰ বিষয়ে আৰু ভালকৈ জানিলে তাৰ পাছত দুহেজাৰ সাতত টি টুৱেন্টি ৱৰ্ল্ড কাপ, দুহেজাৰ এঘাৰৰ ৱৰ্ল্ড কাপ এনেকৈ প্ৰত্যেকটো জয়ে ক্ৰিকেটৰ ঘৰে ঘৰে লৈ গ'ল। আৰু দুহেজাৰ আঠত এই আই পি এল আহিলে আই পি এল আহাৰ ফৰ্মত সিহঁত তেতিয়াৰ পৰা ক্ৰিকেটৰ খেল হৈ নাথাকিলে, উৎসৱ হৈ পৰিল যেনেকৈ এ গ্লেমাৰ পইচা চেলিব্ৰিটি সংগীত সকলো মিলি হয়। সকলো মিলি কেনে ক্ৰিকেটটো এটা উৎসৱৰ নিচিনা হৈ থাকিলে। আৰু এ মই এটা কথা আহ আহ সুধিব বিচাৰিছোঁ যে, যে ই খি টিকেটৰ নিয়মবোৰ কি, কি হয় তুমি কিবা জানা নেকি যে এই ক্ৰিকেটত যে আই পি এল থাকে, ঠিক আছে, আই পি এল য খেলটো হয়, সেইটো কেনেকৈ তোমাৰ চহৰটো মানে বদলাই দিলে, বা ইয়াৰ বিষয়ে তুমি কি ক'বা?
হয় দিয়া, আই পি এল অ' ক্ৰিকেট ক'ব গ'লে চেহেৰাই সলনি কৰি দিলে। মানে আগতে যেনেকুৱা আছিলে, সেইটো এতিয়া একদমেই বদলি কৰি দিছে। কব গ'লে আগতে খেলোঁগৈ বুলি কলে, মানুহে ভাবিছিল খেলি কি হব চাকৰি এটা বিচাৰ এতিয়া বাৰ, ঊনৈশ বছৰ ল'ৰা এটাই আই পি এল আই পি এলত এটা চিজন খেলি কোটি টকা পায়। গাঁৱৰ পৰা অহা ল'ৰা, ৰাতিটোৰ ভিতৰত ষ্টাৰ হৈ যায়। ইয়াৰ ফলত লাখ ল'ৰা-ছোৱা ছোৱালীয়ে ক্ৰিকেটক কেৰিয়া হিচাপে ল'বলে সহজ পালে। একেডেমি বাঢ়িল, অ' কোচিং চেণ্টাৰ বাঢ়িল। জিলাই জিলাই টুৰ্ণামেন্ট হবলৈ ধৰিলে। টিভিট ইয়াৰ পিট ক্ৰিকেট না-নাম্বৰ ওয়ান কব গ'লে। বিজ্ঞাপনৰ বজাৰ, বিজ্ঞাপনৰ বজাৰখন চোৱা বে-বেছিভাগ ব্ৰেণ্ডৰ যদি ক'ব গ'লে এম্বাচডাৰ ক্ৰিকেটৰ খিলাৰী বোৰে হয়। কাৰণ মানুহে তেওঁলোক আ' বিষবাস কৰে। ভাল পাই, আৰু এতিয়া মহিলা ক্ৰিকেটটোও বাঢ়িছে। আগতে কোনেও নাম নাজানিছিলে এতিয়া অ' ৱমেঞ্চ, ৱমেঞ্চ মমেঞ্চ প্ৰিমিয়াৰ লীগ হৈছে ষ্টেডিয়ামৰ ষ্টেডিয়াম ভা' ভৰি পৰিছে মানে ক্ৰিকেট এতি এতিয়া আৰু কেৱল ল'ৰাৰ খেল হৈ থকা নাই। ই সমাজৰ প্ৰতুকটো প্ৰতুকতে আ' শ্ৰেণী আৰু প্ৰটোকৰ্তা লিংগৰ মাজলৈ গৈছে। এনেই তুমি অ' ক'ব পাৰিবানে, ইয়াৰ কি, কি নিয়ম বোৰ হয় ক্ৰিকেটত
অ' ক্ৰিকেটটো বহুত ধৰণৰ নিয়ম আছে, আৰু তুমি যে কৈছা যে ক্ৰিকেটটো যেনেকৈ সমাজত সকলোৰে মানে লিংগ মাজত এতিয়া সমান হৈছে আজিকালি সকলোৱে খেলে মইতো হেৰি অন্ধ তাৰপিছত এইফালে মহিলা তাৰ পিছত বাচ্ছাৰ পৰা লৈকে নে সকলোকে মই দেখিছো খেলিবলৈ। আৰু সকলোৱে এইটোক লৈ কিনে আগবাঢ়িও আছে আৰু ইয়াৰ নিয়মৰ কথা যদি ক'ব যাওঁ এনেকে বহুতে চাৰি চই দেখি দেখিছেও বাৰে। কিন্তু এল বি ডাব্লিউ কি হয় তাৰপছত ফ্ৰি হিৰ কি হয়। এ ডি এল এছ মেথড কি হয় এইবোটো নাজানে। মই অলপ সহজকৈ কওঁ শুনা যেনেকৈ ক্ৰিকেটত দুটা দল থাকে। প্ৰত্যেকটোতে এঘাৰজনকৈ খেলুৱায় এটা দলে বেটিং কৰে আৰু আনটো দলে বলিং আৰু আৰু ফিল্ডিং কৰে জোনে বলদিং কৰিবৰ সি ফিল্ডিং কৰিব। মাজতে বাইশ গছ মান এ দীঘল এ পিটছ থাকে দুই মোৰে তিনিডালকৈ ষ্টাম্প থাকে। বলাৰে কৰে আৰু বে তাৰে এ বেটেৰে মাৰে। ৰাণ ল'বলৈ দুয়োজন বেটাৰে এ বেটাৰে কি কৰে পিটছৰ এমূৰ পৰা শিমূলৈকে দৌৰিব লাগিব তাৰপিছত এবাৰ দৌৰিলে হ'ব এক ৰাণ আৰু যেনেকে দুবাৰ তিনিবাৰ যেনেককা দৌৰিব। সিমান ৰাণ বাঢ়াৰে তাৰ পিছত বল যদি বাউণ্ডৰী লাইনত পাৰ হয়, তেতিয়া মানে বা-বাগৰিকণা যদি পাৰ হয় তেন্তে হ'লে চাৰি হ'ব। আৰু যদি পোনে পোনে সোমাই বাহিৰলৈ যায় যদি বলটো বেটত লাগি কেনে একেবাৰে বাউণ্ডৰ বাহিৰত যায় লাইনৰ বাহিৰত পোনে পোনে তেন্তে সেইটো ছয় ৰাণ হ'ব, এতিয়া আউট মানে কি হয় আউট কেনেকৈ হ'ব প্ৰথম বল ঠিক আছে বল আহি যদি ষ্টাম্পত লাগিলে তেনেহ'লে সেই টো আউট হ'ব দ্বিতীয়তে আমাৰ আউট হ'ব পাৰে যে কাট বা বেটাৰে মাৰা বল ফিল্ডৰে কেচ ধৰিলে কেছ ক'ব পা তুম কেচ ধৰিলে তেতিয়া আউট হয় আৰু তৃতীয়তে হ'ব এল বি ডাব্লিউ। যিটো লেগ বিফ'ৰ উ উইকেট বুলি কোৱা হয় বল যদি ষ্টাম্পত লাগিলেহে তেন কিন্তু বেটাৰৰ ভৰিত লাগিল তেন্তে আউট হয়। চতুৰ্থতে ৰান আউট হয়, যেনেকে ৰান ল'বলৈ দৌৰোতে ফিল্ডাৰে আ, বল মাৰি ষ্টাম্প ভেঙি দিলে কিন্তু ৰাানটো তেখেতে লাইন টো পোৱাৰ আগতে ষ্ট্প ষ্টাম্পত বল লাগি গ'ল আৰু তেখেতে আউট হৈ গ'ল সেনেকুৱে আউট হয়। আৰু বেটাৰে যদি এ ক্ৰিজৰ ভিতৰত নাথাকিল। বা যদি হেৰি পঞ্চম আৰু পঞ্চমটো ক'ব পাৰে যে ষ্টাম ঠিক আছে। স্পিনাৰৰ বলত যেতিয়া বেটাৰে আগবাঢ়ি গ'ল মিচ কৰিলে আৰু উইকেট কিপাৰে যদি বল ধৰি ষ্টাম্প ষ্টাম্পত লগাই দিয়ে তেনেহ'লে সেইটো আউট হয়। আমি দেখিব পাইছো যেতিয়া বলাৰ এটা যেতিয়া ফাষ্ট যেতিয়া স্পীডত যেতিয়া বল মাৰে। তেতিয়া সেইদি বেটাৰে মাৰিব গৈ কিনে তাৰ পৰা মিছ হৈ যায়, সেই মিছ হোৱাৰ পাছত কিপাৰৰ হাতত বলটো গুচি যায় আৰু বেটাৰ যদি লাইনৰ আগত গুচি যায়। তেনেহ'লে সেই বেটাৰ বেটাৰৰ ষ্টাম্পত যেতিয়া উইকেট কিপাৰে বল লগাব তেতিয়া সি আউট হৈ যাব। এনেকৈয়ে হেৰি এ কিছুমান নিয়ম থাকে যিবিলাক নিয়মবিলাক মানি কেনে ক্ৰিকেটো খেলা হয়। এইবিলাক এনেকুৱা ধৰণে আউটো হয়, আৰু ইয়াৰে পৰা সিহঁতে এ বাউণ্ডৰী মাৰে আৰু ইয়াৰ যদি এ মই তোমাৰ পৰা সুধিব ক্ৰিকেট কিবা ফৰ্মেৰ কথা তুমি জানা নে, ক্ৰিকেৰ কেকুৱা কেনেকুৱা ফৰ্মমে আছে তুমি কোৱাচোন অলপ?
হয়, দিয়া নিয়ম বোৰতো মই জানা নাছিলো যিটো কাৰণে ভাল কৰিছা তুমি মোক কৈ পেলাই। এনে ফৰ্মেট বোৰ অলপ চলপ জানো বেছি ইমানো নাজানো। ক'ব গ'লে তেনেকে অ' ফৰ্মেটৰ কথাটো অ' ক্ৰি ক্ৰিকেট ৰ মূলত তিনিটা ফৰ্মেট। যেনেকুৱা
হয়।
টেষ্ট মেচ অ' ৱান ডে, টি টুৱেণ্টি মেচ এইবোৰ আছে।
হয়, হয়।
টেষ্ট মেচ হ'ল তোমাৰ আহ আটাইতকৈ পুৰণি। আটাইতকৈ কঠিন, পাঁচ দিন খেলা হয়। প্ৰত্যেকে দলে দুবাৰকৈ বেটিং কৰে। দিনটোত অ নব্বৈ অভাৰ। আৰু বগা কাপোৰ ৰঙা বল। ইয়াত ধৈৰ্য্য টেকনিক আৰু তোমাৰ মানসিক শান্তি সকলো পৰীক্ষা হয়। বহুতে কয় টেষ্ট বৰিং। কিন্তু আচল ক্ৰিকেট প্ৰেমীয়ে জানে পাঁচ দিনৰ নাটক টেষ্টে টেষ্টে হয়। শেষ দিনা, শেষ ঘটনাত অ', মেচ তোমাৰ দ্ৰ হ'বনে, আহ, জিকিব, সেই উম সেই উত্তেজনা আন ক'তো নাপায়, তাৰ পাছত আহিল আহ ওৱানডে, মানে পঞ্চাশ অভাৰ খেল, এদিনতে ফলাফল। ৰংগীন কাপোৰ বগা বল, ৰাতিও খেলে। উনৈছশ নাইনটিন হাণ্ড্ৰেড চেভেনটি ফাইভত অ' প্ৰথম ৱৰ্ল্ড কাপ হৈছিল। ইয়াত ইয়াত গতি বেছি, চাৰি, ছয় বেছি, কিন্তু
কিন্তু মগজুত মগজুত খটাব লাগে, আৰু এতিয়াৰ যুগ হ'ল। টি টুৱেণ্টিৰ, বিশ অভাৰ। হয়, তিন ঘণ্টাৰ খেল। চিনেমা চোৱাৰ দৰে, ইয়াত প্ৰত, প্ৰত ইয়াত প্ৰতক্ষতা আহ বলত, মানে ইয়াত প্ৰতেক এটা বলত, আহ ইভেন্ট হয়, আহ য'ত তোমাৰ
ডত বল হলেও চাব, অ', শুনা পাইছেনে? হেল্ল'?
হয়, হয়, শুনা পাই আছো।
অ', অ', ডট বল হলেও চাব, আহ ছয় মাৰিলেও চাব। আই পি এল বিধ বেছ অ' চি পি এল, গোটেই পৃথিৱীতে টি টুৱেণ্টি লীগ। এই ফৰ্মটিৰ এই ফৰ্মেট, ফৰ্মেটে ক্ৰিকেটক গাঁৱৰ পৰা গ্ল'ভেল কৰি তুলিলে।
কিন্তু এই টি টুৱেণ্টিৰ যুগত এটা প্ৰসন্ন উঠিছে। টেষ্টত টেষ্ট ক্ৰিকেট আহ' মৰি যাব নেকি, তুমি কি ভাবা?
অঁ' সেইটো হয়, সেইটো প্ৰশ্ন দৰকাৰ যে টেষ্ট ক্ৰিকেটটো কি লাহে লাহে নাইকিয়া হৈ যাব নেকি। মই নাভাবোঁ কাৰণ যদি টেষ্ট ক্ৰিকেট, টেষ্ট ক্ৰিকেটটো হ'ল যে এইটো এটা ক্ৰিকেটৰ আত্মা, যেনেকৈ বেটাৰে এশ অভাৰ বেটিং কৰা তাৰপিছত বলেৰে ত্ৰিছ অভাৰ বল কৰা, তাৰপিছত ফৰ্টি ফাইভ ডিগ্ৰী গৰমত ফিল্ডিং কৰা। এই সহনশীলতাই হ'ল টি টুৱেণ্টিয়ে নিদিয়ে, এই সহনশীলতা কেতিয়াও নাপাব। তাৰপিছত যেনেকৈ বৰ্ডেও এতিয়া ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ আৰম্ভ কৰিছে। পইণ্ট ছিষ্টেম আনিছে, তাৰপিছত ডেই নাইট টেষ্ট কৰিছে আৰু গোলাপী বলেৰে। তাৰপিছত যাতে নতুন প্ৰজন্মই চেষ্টা আহ' চেষ্ট চাবলৈ আহে। টেষ্ট চোৱাটোৱে বেছি দৰকাৰ কাৰণ সকলোৱে যেতিয়া টেষ্টটো চাব তেতিয়া সকলোৱে টেষ্টৰ বিষয়ে গম পাব। আৰু এনেকুৱা টেষ্টৰ এই নিয়মটো আৰু টেষ্ট ক্ৰিকেটটো লাহে লাহে আৰু আগবাঢ়ি যাব। ইয়াতে ডাঙৰ পৰিৱৰ্তন হ'ল যেনেকৈ ডি আৰ এছ, ডিচিচন ৰিভিউ চিষ্টেম। যাক আমি কওঁ, আগতে আম্পায়াৰ সমূহে ভুল কৰিলে খেলুৱৈ মোৰ এ, খোজুৱাই এ, ঘূৰি আহিছিল, এতিয়া বল ট্ৰেকিং তাৰপিছত আলট্ৰা এজ হটছ্ হটস্পট এনেকুৱা টেকন'লজীয়ে কি কৰিছে আমাৰ আউট নে নট আউট হয় সেই বস্তু- দেখুৱাই দিছে, খেলুৱৈৰ ৰিভিউ ল'ব পাৰে- তাৰপিছত ইয়াত ন্যায়, ন্যায় বাঢ়িল তাৰ পিছত বিতৰ্ক কমিলে। তাৰিছত ফ্ৰী হীটৰ নিয়ম আহিলে যে ন বল- কৰিলে, পাছৰ বলত বেটাৰ আউট নহয়, যদি ন বল হয় তেনে হ'লে পাছৰ বলত বেটাৰ আউট নহ'ব। কেৱল ৰাণ আউট হ'ব পাৰে। ফলত বলাৰে শৰীৰত- ভিতৰৰ বল এ কে কৰিবলৈ বাধ্য হ'ল, ত' এইবোৰে হ'ল ক্ৰিকেটৰ বহুত ধৰণৰ- নিয়ম আৰু এনেকৈ টেষ্ট ক্ৰিকেটো এতিয়া কেতিয়াও শেষ হৈ নাযায় আৰু টেষ্ট ক্ৰিকেটো বাচি থাকিব, মোৰ মতে এইটোৱে কথা। তে আজিৰ মানে সি ক্ৰিকেটৰ বিষয়ে তোমাৰ লগত আলোচনা কৰি ভাল লাগিলে। ক্ৰিকটাৰ বিষয়ে বহুত কথা জানিব পাৰিলোঁ আৰু মইয়ো তোমাক বহুত কথা ক'ব পাৰিলোঁ।
হয় দিয়া।
হয়।